হেল্ল'
অ কি কৰি আছ। কি কৰি আছ। এটা হা জাগাত যা চোন অলপ। থাকা জেগাত যা।
অ অ
আহ ভাত খালি।
অ ভাত খালি এ মই মা। ত ভালকেইটা খাই আহিছো?
অ মইয়ো আফাত। আহিছো কি বনালি আজি।
নাই আজি বিশেষ একো দালি বনাইছোৱা আৰু আলুৱে বুটে ভাজি চো সেয়াই?
আহ ঠিকে আছে দে। মই এতিয়া এয়া লোকেল মাংস এটা আনিছিলে তাকে। বনাই কৰি খোৱা লোৱা সেহতকা মই নাই? খুৱা মই ছাগলী মা। তেল দিয়ে খালো?
অ অ অ পেহুৱা কি বনাইছিলি আৰু
পেহুৱা বনোৱা হৈ আছিলে অকমান, এ বনাইছিলো।
অ ঘৰতে?
অ ঘৰতে, তই যে বনাও ধুনীয়াকে বনাও কেনেকে। বনাও। মই বনাইছিলো ভাল নহলে ইমান তই কেনেকে। বনাইছে।
সাৰ সাৰটো ভাল হ'ব লাগে।
অ সাৰ তুয়ে ভাল।
থকা সাৰ হ'ব লাগে অ ভাল হ'ব লাগে। ধুই পেলা অকনমান ৰদত দি মানে ৰদপা। কৰিব লাগে নহয় মিক্সিত। তাপিছ ত-হেৰি ধুনীয়াকে কৰি লব এতিয়া। অ,
কি?
কাটিব নালাগে, তেতিয়া খাবলে বেয়া হয়।
অ অ অ। হম হম হাৰ্পিক হাৰ্পিক বাৰুম ক এটা অনলাইন কৰি দিচোন অনলাইন আহ তাপা আহ উ উম উম
কেচা
কেঁচা জলকাই কুটি দিব লাগে আৰু অ।
অ, কুটি দি লাগে নহলে ভোট জলিকা থাকিলেতো আৰু। ভাল। দুটা দি দিছো তাৰপিছত হেৰি দিব লাগে কিছুমানে নহৰু ভাল অ নহৰু দিব লাগে। নহৰুতো দিলে কি হয় মানে বেছি থাকিব নালাগে।